শুনিছানে।
শুনিছো কোৱা। কি কৰি আছা?
এ মই আছো ৰ'বা। মই মানে আজি মই এইমাত্ৰ মানে চাহ খালো ৰ'বা। আজি আমি ৰুটি আৰু আলু ভাজিৰে চাহ খালো। তুমি?
ময়োটো সেনেকুৱা মই মেগী খাইছো আজি। তুমি ভাল পোৱা নেকি এনেকে খাই? ৰুটি, আলু ভাজি। ময়ো সেনেকে মানে আজি মেগী খালো, মেগী আৰু চাহ খাইছো। সেনেকে আৰু আজি সেনেকে খালো। খাই কেনে এতিয়া এনে আছো।
আলু ভাজিটো বাৰু খায়ে থাকো। মানে ভাল লাগে ন আৰু ধৰি লোৱা পৰাঠা বনাই কিনে খাওঁ এই যে আ মানে ভিতৰত যে আলু দিয়ে। আলু পৰাঠা বনাই খাওঁ। এনেকে ভাল লাগে আৰু মানে আমাৰ ৰাতিপুৱা নে ৰাতিপুৱা চাহত মানে ধৰি লোৱা লুচি, ঘুগুনি এনেকুৱাবোৰ মানে আমাৰ থাকে মানে।
অ, আমাৰো থাকে, আমাৰো থা কেতিয়াবা পৰঠা থাকে, আলু পৰঠা থাকে। সেনেকে খাওঁ আৰু কিন্তু আজি এনেকুৱা বিশেষ একো নাই। আজি তোমাৰ মই মেগীকে বনাই খালো। মানে আজি অলপ সোনকালে উঠিছো ত ভাবিলো আজি মেগীয়ে বনাই খাওঁ নেকি। ত এতিয়া এনে আছো খাই কেনে।
আৰ আৰু চাবাচোন আজি-কালি মানে কেনেকুৱা হৈছে মানে সেই
অ।
আৰু মানে কেনেকুৱা হৈছে সে সেই মানে আজি-কালি মানে মানুহবোৰে মছলা জাতীয় খাদ দ্যবোৰ মানে খাইহে মানে ভাল পাই মানে কেনেকুৱা হৈছে মাছ, মাছ, মাংস মানে এনেকুৱাবোৰ হে মানে খাই ভাল পায়, হয়নে নহয়?
অ হয়। মইতো ঘৰতে বনাই খাই ভাল পাঁও। মানে মোক ঘৰতে ভাল লাগে আৰু বিশেষকে।
মানে ঘৰত খালে ভাল লাগেটো। বাহিৰত মানে বেছি তেল, মছলা থাকে ন। সেইকাৰণে মানে বাহিৰত তো ইমানতো নহয় খোৱা ধৰা ঘৰত বনাওঁ। নিজে বনাওঁ, নিজে খাওঁ। এনেকে ঘৰতে ভাল লাগে আৰু চব মাছ, মাংস, দালি, ভাত। চিম্পুলকেই বনাওঁ ঘৰতে খাওঁ আৰু চবে বাৰু বাহিৰতে ভাল পাই খাই কেনে, কিন্তু মই মোৰ আকৌ বেলেগ। মই ঘৰতে যি হয় সেনেকে খাই দিওঁ আৰু বাহিৰা বস্তু খালেও মোৰ অলপমান খত তি হয় মানে চব কিছুমান পুৰণা থাকে ন বস্তুখিনি, তেল-চেলখিনি। সেইকাণে আ ঘৰতে বেছি বনাই খাওঁ।
হয়, হয়। আৰু কি চাবাচোন আৰু এই আজি-কালিতো গৰমৰ দিন ন? এইকেইটা দিন গৰমৰ দিন। মানে কেনেকুৱা পানী দিয়া ভাত যে পঁইতা ভাত, তাৰ লগত চাটনি এটা আৰু ধৰি লোৱা সেই যে আলু, আলু, পিয়াঁজ পোৰা আৰু আমাৰ পিনে মানে টো বহুত চলে আৰু ধৰি লোৱা মাছ পুৰা এইটো আচলতে খাই কিনে বহুত ভাল লাগে।
অ', মইও ভাল পাওঁ, কিন্তু মই বনাই কেনে ভাল পাওঁ ঘৰত ধৰা মই নতুন-নতুন কিবা চাঁও, মোবাইলত চাই কেনে মই ঘৰতে বনাইও। বিশেষকে আৰু মই বনাই বনাইও ভাল পাওঁ, বেলেগক খুৱাইও ভাল পাওঁ, মোৰ মানে সেইটো আছে। সন্ধিয়া হলে তে কিবা এটা বনামে মানে ধৰা কে'ক বনালো বা কাপ কে'ক বনালো। কিবা আৰু কিবা কিবি মোচমোচা বস্তু বনাইে থাকিলোঁ, কিন্তু সেনেকে বাহিৰৰ পৰা খোৱাতো নহয়। তেনেকে মই ঘৰতে বনাই খাঁও আৰু ৰাতিপুৱাৰ পৰাতো ঘৰতে থাকোঁ। ত' সেইকাৰণে ধৰা মোবাইল চাই থাকোঁ, মোবাইলৰ পৰা ধৰা এইটো ভাল লাগিল এইটো বনালো বা সেইটো ভাল লাগিল। গৰমৰ দিনত মই বেছি আৰু সেনেকেই ভাল পাওঁ, নিজে বনাই ভাল পাওঁ আৰু।
আৰু-আৰু চাবাচোন টেঙাৰ আঞ্জা মাছেৰে হাবাচোন, কি ভাল লাগে ন? আৰু ধৰি লৱা আৰু যে মূৰ্গ মুৰ্গী মাংস তুমি এ এই মানে কলডিলেৰে খাই পাইছানে? সেইটোও আচলতে বহুত ভাল লাগে। আৰু-আৰু যে সেই যে বাঁহগাজেৰে যে চিকেন বনাই বা মানে তিল গাহৰি এইবোৰ আচলতে ভাল লাগে ন? আৰু-আৰু কি চাবাচোন ইমান আচলতে মচলা জাতীয় খাদ্য বোৰ আচলতে খাব নালাগে, আৰু সেইবাবেটো আজিকালি বহুত মান-মানে কেনেকুৱা হয় বইল চিকেন বইল কে চব আচলতে খাই আচল্ততে বইল কে খাব লাগে। মানে ইমান গৰমৰ দিন মছলা খালে আচলতে স্বাস্থ্যৰ কাৰণেও বেয়া ন? হেই বাবে আচলতে চিম্প-চিম্পল-চিম্পল আচলতে টা খাব লাগে। এ ধৰি লোৱা দাইল তাৰ পিছত আলু ভাজি তাৰ লগত এটা চাটনি এনেকে খাই চাবাছোন আচলতে কিমান ভাল লাগে ন? সেইবোৰ মানে কমফৰ্ট ফুড হয় আচলতে। ভাল লাগে আৰু সেইবোৰৰ পৰা মানে তোমাৰ বেমাৰ আজাৰো নহয়।
অ', হয় মানে খাদ্যতো ভাল থাকে যে সেইকাৰণে বেমাৰ আজাৰ খিনি পুতকে নহয়, কিন্তু আকৌ তেল মচলা বেছি খালে বা সেনেকে ঘৰত যদি তুমি নোখোৱা বা তেল মছলা বেছি খালা গৰমত সেনেকে পেটটোও বেয়া হয় দিয়াচোন। তে ঘৰত তে অলপমান দালি চালি বনাই চাটনি দি বা পঁইতা ভাত খালা সেইটোৱে ভাল লাগে বহুত ভাল লাগে সেনেকে। তেনেকে আৰু আমিও খাওঁ আমি বেছিভাগ সেনেকে খাওঁ পইতা ভাতে খাওঁ। আমাৰ অ', আমাৰ পইতা ভাত বনাই, মানে আগৰে থাকে ভাতখিনিত পানী দি থৈ, শুকান মাছৰ চাটনি কৰে নহ'লে আলু পিটিকা কৰে। সেনেকে খাওঁ। মানে সেনেকে খাই কেনে বহুত ভাল লাগে।
আৰু চাবাচোন আজিকালি মুৰ তুমি ধৰি লোৱা বজাৰৰ শাক পাচলিনো কি খাবা ন? মানে চব মানে সাৰ দিয়া হৈ গৈছে। আগৰ দিনত কেনেকা এনেকুৱা আছিল মানে নিজৰ ঘৰতে চব শাক পাচলি এনেকুৱা ধৰণৰ চব আছিলে ন? তেতিয়া মানে কেনেকুৱা হয়, বাৰীৰ পৰা ছিঙি আনিলোঁ, তাৰ পিছত মানে খালোঁ সেইবোৰ মানে আচলতে মজাই বেলেগ আজিকালিটো আৰু এইবোৰ মানে নোহোৱাই হ'ল। হ'লেও বাৰু আমাৰ ঘৰত বাৰু আছে হা, মানে ধৰি লোৱা ইমানকে নাথাকে বাৰু। তথাপিও ধৰি লোৱা মানে কিছুমান বস্তু আছে, আচলতে ঘৰৰ বস্তু চিঙি খাই ভাল লাগে আৰু বজাৰৰ চব মানে কেনেকুৱা হয় মানে সাৰ দিয় বস্তু সাৰ দিয়া বস্তু খালে আচলতে বেমাৰ আজাৰ হয় ন? আৰু আজিকালি বস্তু বহুত দামো হৈছে।
অ', সেইটো হয়। আমাৰো গাঁৱৰ ফালে বেছিভাগ আইতাহঁতে খেতিয়ে হয়। খেতিৰে বস্তু খোৱা হয়। আমাৰ বজাৰৰ পৰা কিনা খালে ধৰা বজাৰত অলপমান বস্তুৰে ইমান দাম কৈ দিয়ে। খেতিৰ পৰা বস্তুখিনি আনে খাওঁ ভাল লাগে তেনেকে খাই কেনে, সোৱাদটো পোৱা যায় দিয়াচোন। ত চব নহলে সাৰ দিয়া বস্তু খিনিয়ে পোৱা যায়। এই খেতিৰ পৰা বস্তু খিনি খালেই ভাল লাগে কিন্তু মই এটা বস্তু ভাল পা অ', বাহিৰা বস্তু, ম'মটো খাই ভাল পাওঁ আৰু বাহিৰাতো। সেইটোৱে মানে প্ৰিয় আৰু এনে বাহিৰা বস্তু খোৱাত ইমান ইন্টাৰেষ্ট নাই। কিন্তু এ ম'ম'টো বেছি খাওঁ মই, মানে বাহিৰত গ'লে খাওঁ।
আৰু-আৰু চাবা চ আমাৰ মানে কেনেকুৱা হয় মানে উম, ধৰি লোৱা উম, বাৰীৰ পিছফালে মানে কচু আছে ক'লা কচু ধৰি লোৱা, সেই কলা কচুৰ মানে সাৰ দি বনাই, বা মাছৰ মাথা দি বনাই, বা চব্জি বনাই, মানে বহুত ভাল লাগে জানানে মানে আমাৰ ঘৰত আছে আৰু-আৰু মানে কচুৰ মানে থুৰ আছে যে সেইবোৰো খাই ভাল লাগে আচলতে এইবোৰ ঘৰৰ মানুহেতো খায়ে নাপায় ন তেনেকুৱা? কাৰণ বজাৰত বজাৰত ওলাই মানে ধৰি লোৱা হে মানে কেনেকুৱা হয় তেওঁলোকৰ কিনি-কিনি নেখাই। আমাৰ ঘৰতটো মানে কেনেকুৱা মানে আছে মানে সকলোবোৰ বস্তু সেইটো আচলতে আমাৰ মানে আছে ঘৰত তেনেকুৱা মানে খাই ভাল লাগে ন? ঘৰৰ বস্তু টো মানে ঘৰৰ শাক পাচলি হওঁক, ফল মূল হওঁক, আৰু-আৰু এটা এটা কথা কি জানা? মানে এইকেইদিন গৰমৰ দিন ন মানে কেনেকুৱা হয় ফল মূল এইবোৰ আচলতে খাই থাকিব লাগে কাৰণ গৰমৰ দিন যিহেতুকে ইমান মানে মচলা ইমান গৰম বস্তু এইবোৰ খাব নালাগে। চৰ্বত খাই থাকিব লাগে তেনেকুৱা পানী-পানী বেছিকে খাই থাকিব লাগে। অ', পানী যিমানে খোৱা মানে ভাল মানে আচলতে। স্বাস্থৰ কাৰণে আৰু।
দিনটোত মানে উম পানীটো খুৱাই ভাল মানে ধৰা পানীটো খালে অলপমান ঠাণ্ডা পোৱা যায়। কিন্তু কিছুমানে আৰু কাম কৰে ন বাহিৰত থাকে ইহঁতৰ বহুত কষ্ট হয়, আমিত বাৰু ঘৰতে থাকোঁ, নুবুজো ইমানতো ত এতিয়া মানে একদম আমাৰতো বেছিভাগ টেঙা খোৱা হয়, মাছৰ জোল। টেঙাকে খাও মানে সেই টেঙটোয়ে ভাল লাগে আৰু বেছি মছলা দি নহয় বনোৱা চি্প ফুলকে বনায়, টেঙা দি বনায়। টেঙা একদম ধুনীয়াাকে একদম টেঙা মাছত ঔটেঙা বনাই বা কেতিয়াবা কিন্তু কলডিল দি মই পোৱা নাই খাই কেনে মাংস হেতু। আমাৰ এনে ধৰা এনে বনাই আৰু আ পপিতা যে আছে? পপিতা দিও বনাইছিল একবাৰ খাইছিলোঁ, ভাল লাগিছিল। কিন্তু হেনেকেই আৰু মানে চিম্পুল কৈ বনাই। মানে জোল-জোল টাইপ বনাই গৰমত ইমান মচলা খাই কেনে ভাল নালাগে।
আৰু আজিকালি চাবাচোন মানে তিল গাহৰি বনাই, তিল চিকেন বনাই ন? এইবোৰ আচলতে ভাল লাগে খাই কিনে মানে কিবা এটা ভাল লাগে আৰু খাই আৰু মানে পচলাৰেও বনাই আচলতে। আৰু ধৰি লোৱা লাই গাহৰি, লাই গাহৰিটোও যে বনাই যোয় আচলতে সেই টোও আচলতে মানে ভাল
অ', অ'। সেইটো ভাল লাগে বাৰু।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
আমাৰোতো আমাৰ গাহৰিতটো নাখাই দিয়াচোন মানে আমাৰ চিকেন টো খাই কিন্তু বেছি নাখায়, আমাৰ এনে ছাগলীৰ মাংসটে হয় খোৱা। কিন্তু কমকে খাওঁ আৰু গৰমত আৰু ধৰা মা দেউতাও ইমান নাখায়, প্ৰেছাৰ আছে ন? সেনেকে নহয় খোৱা। ধৰা সেনেকে মইে কেতিয়াবা মাংসতো আনিলে মুৰ্গীৰ মাংসতটো আনিলে সেনেকে চিম্বুল কে বনাই কেনে খাওঁ, নহলে মাহত টো বেছিভাগ মাছৰ টেঙাটোয়ে খাই দালিকে খাই। আৰু আমাৰ দুপৰীয়াাতটো পইতা ভাতে খোৱা হয় তথাপিও কেতিয়াবা মই মাছৰ টেঙা চেঙা বনাই আৰু।
আৰু-আৰু কি চাবাচোন আমি মানে স্কুলত যেতিয়া পঢ়ি আছিলোঁ হা, তেতিয়া মাহঁতৰ তো মানে কেনে হয় মানে সেই হয়। অ', মানে জল্দি-জল্দি মানে লাগে ন? তেতিয়া আমাক কি কৰে জানানে মানে ঘৰচীয়া চাউলেৰে আলু-আলু ভাতত দি দিয়ে। এনেকে দিয়ে মানে সেইবোৰ আচলতে খায়ে মানে ভাল লাগিছিল। কেনেকুৱা আছিল মানে বহুত মানে ভাল লাগছিল সেইবোৰ কাৰণ তেতিয়াৰ দিন আজিকালি টো মানুহে এইবোৰ নাখায় ঘৰচীয়া চাউল মানে পাবৰে নাই তেনেকুৱা
অ', সেনেকুৱাই আৰু আমাৰো সেনেকুৱাই হয়, অ মানে জহা চাউলৰ বইল ভাতটো খাই কেনে বেছি ভাল লাগে, তেনেকে খাওঁ
উম, এতিয়ালে তেতিয়া এতিয়াললে এতিয়ালৈ পিচাৰে ৰাখোঁ, তোমাৰ লগত কথা পাতিয় বহু ধুনীয়া ভাল লাগিল। আচল্ততে বহু খিনি নজনা কথা তোমাৰ পৰা শিকিলোঁ ভাল লাগিল তোমাৰ লগত কথা পাতি কিনে আৰু।
মোৰো ভাল লাগিছে তোমাৰ লগত কথা কৈ মানে কিছুমান কথা জানিলোঁ। সেনেকুৱা এইটো জনাইলোঁ, মুৰ্গীৰ মাংস কলডিলেৰে খোৱাটো। সেইটো এটা জানিলোঁ, ভাল লাগিছে। দিয়াতে তুমি ভাল লাগিল তোমাৰ লগত কথা- চথা কৈ কেনে।
তে বাৰু আজিলে ৰাখোঁ হা। তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ', ঠিক আছে দিয়া হ'ব।